হয়, নমস্কাৰ।
শুভ সন্ধিয়া।
উম হয়। হয় হয়।
এই পৰিবেশ বিলাকে মানে, আপোনাৰ ধৰক আমাৰ বহুমূলীয়া সময়ো নষ্ট কৰি দিয়ে, লগতে আমাৰ অৰ্থজনিত সমস্যাও আমি দেখা পাওঁ এইবিলাকৰ জহত।
সেই কয়নো আজিৰ এই দিনটোত মোৰ আৰ্থিক অকমান দুৰ্বলতাও হৈছে, কিয়নো মই আজি যি ইনকাম তাৰ মই ভাল দেখা নাই বহুত কম পৰিমমানে ইনকাম হৈছে, আজিৰ দিনটোত মাত্ৰ মই পঞ্চাশ টকা এটাহে উপাৰ্জন কৰিব পাৰিছো।
হয়, আপোনাৰ ক'বলৈ গ'লে মানে আজিৰ দিনটোত কেৱল অৰ্থজনিত সমস্যাই নহয় আপোনাৰ আজি দিন বেয়া বুলিয়ে ক'ব লাগিব, আপুনি বিভিন্ন ক্ষেত্ৰত মানে এতিয়া ফচি গৈছে, বা সোমাই গৈছে বুলি ক'লেও বেয়া নহয়।
হয় আৰু দিনত আমি আঠশ টকা আজি মই খৰচ কৰিলো, তাৰোপৰি এতিয়া মই পঞ্চাশ টকা এটা পাইছো আৰু আৰু মাজতে মই এখন জেঙতো সোমাই গ'লো মোৰ আজিৰ দিনটো বৰ ভাল বুলি মই ক'ব নোৱাৰো।
হয় হয় কেতিয়াবা যায় দিয়ক।
হয়। কিয়নো এই ছোৱালীবোৰে এতিয়া গৰম বা কাৰেণ্ট চাৰেণ্ট নাই কাৰণে, বাহিৰত আহি অলপ হাৱা ল'বলৈ আহিছে। কিন্তু কথা বতৰা তেওঁলোকৰ বহুত বেছি।
হয় হয় আপুনি এতিয়া চাওক, আমাৰ সমাজত কিছুমান মানে আপোনাৰ কথা আপোনাৰ যিবোৰ আমি জতুৱা ঠাঁচ বুলি জানো বা তেনেকুৱা কিছুমান কথা আপোনাৰ প্ৰচলিত আছে। যে ভালে পায়, অ নহয় ক্ষমা কৰিব, হয় সেইটোৱেই। ভালে পাই ভালক, জাবৰে পাই খালক নিচিনা কিছুমান কথা আছে। এতিয়া আপোনাৰ ভাতৃদেৱেও মানে সেই জাবৰ হৈ তেখেতে কিছুমান খাল পোৱা নিচিনা আমাৰ অনুভৱ হৈছে, ধৰক সেই আমাৰ নিচেই ওচৰতে থকা যি অঞ্চলত আৰু আপোনাৰ অকল
হয় আপুনি যিমান পাৰে দূৰলৈ যাবলৈ আহ কম কৰক কিয়নো আমাৰ বাৰ্তালাভত অকমান অসুবিধাৰ অ দেখা গৈছে।
হয় আপুনি এই কথা কৈ এতিয়া বহুত এটা বেয়া কাম কৰিলে, ইয়াৰ ফলত আমাৰ এতিয়া আৰ্থিক সংকটে দেখা দিব।
হয় সেইটো কথা ময়ো ন অনুভৱ নকৰা নহয়।
হয় হয়, আপুনি এতিয়া চাওক আমাৰ অসমৰ চুকে কোণে আপোনাৰ বহু উদণ্ড যুৱক আছে, সেই উদণ্ড যুৱকৰ আপোনাৰ প্ৰধান কাৰণটো হ'ল তেওঁলোকে কিছুমান নিচাযুক্ত দ্ৰব্য মানে ৰা হ'লে সেৱন কৰে, যিটোৱে আমাৰ গোটেইখিনি মানুহকেই আপোনাৰ দুৰ্বল কৰি পেলাইছে, এতিয়া আপুনি যদি চাবলৈ যায়, আমাৰ গাঁওখনতেই এসময়ত বহুত শান্তিপূৰ্ণ গাঁও আছিল। আমাৰ যোনখিনি আমাৰ ওপৰৰ প্ৰজন্ম যুৱকসকল তেখেতসকলৰ মাজত আমি এটা বহুত ধৰণৰ আপোনাৰ আন্তৰিকতা বহুত ধৰণৰ এটা মৰম চেনেহ বা প্ৰীতিৰ এনাজৰীডাল দেখা পাওঁ। কিন্তু এতিয়া প্ৰজন্মৰ যুৱক-যুৱতীৰ ক্ষেত্ৰত মানে সেই বস্তুটো নাই আপোনাৰ। সেই যোনটো প্ৰিতি এনাজৰি এনে
হয়, এতিয়া আপুনি চাব পাৰে আগৰ দিনৰ মানুহে এইবিলাক নাছিলেই কিন্তু এই এতিয়া যিবোৰ ল'ৰা-ছোৱালী কম বয়সৰ পৰা যি মদ বা খুৰা পান কৰিবলৈ লৈ এতিয়া বহুত অশান্তি সৃষ্টি কৰিছে, এতিয়া আপুনি মোকোকে চাব পাৰে মোৰ লগত এজন খুৰা পান কৰা ব্যক্তিয়ে বহুতো তৰ্ক লাগি, তৰ্ক কৰি আছে। মই তাৰে কোনো উত্তৰ দিয়া নাই কিন-কিয়নো যিজন মানুহৰ নিজৰ হস্তান্তৰত নাই সেইজন মানুহৰ লগত তেনেধৰণে কথা পাতিও লাভ নাই। সেইবাবে মই তেওঁ লহত ইমান বিশেষ থকা নাই।
আৰু লগতে আমি সেইজন ব্যক্তিৰ বিষয়ে বিশেষ পাতিলে নহ'ব, আমি আপোনাৰ বৰ্তমানৰ পৰি স্থিতিটো লগত কথা পাতি লাগিব, কাৰণ এজন ম মহান ব্যক্তিয়ে কৈছে যে, আমি ৰোগৰ সৈতেহে যুঁজিব লাগে, আমি ৰোগীৰ সৈতে নহয়। আপুনি এতিয়া চাওক আমাৰ অঞ্চলটোত বা আমাৰ পৰিৱেশটোত ৰোগটো কি? সেই ৰোগটো হৈছে যে আমাৰ যোনখিনি উঠি অহা প্ৰজন্ম, সেই উঠি অহা প্ৰজন্মখিনি আপোনাৰ বেয়া দিশে গতি কৰিছে। তেওঁলোকৰ ভৱিষ্যতটো মই আপোনাৰ বিশেষ ভাল দেখা নাই। যদিও বা ধৰক আমাৰ পৰিৱেশটো বা আমাৰ ভৱিষ্যত
স্বত্বত কিছুমান বাধাতে ধৰক, আমি যথেষ্টখিনি অধ্যয়ন কৰাাৰ স্বত্ত্বেও বৰ্তমানলৈকে আমি টা চাকৰি উপাৰ্জন কৰিব পৰা নাই যদিও এনে কিছুমান দিশৰ পৰা আমি যিমান পাৰো মানে বিৰত আছো, গতিকে মই ভাবোঁ যে সেই দিশ টোতকৈ, এতিয়া সেই উদণ্ড যুৱক সকল যোনটো দিশত গৈছে সেই দিশটোতকৈ মোৰ দিশটোৱে অকণমান মই ভাল বুলি মই নিজকে নিজে ভাবিছোঁ মানে।
হয়, হয়, আহ যিমান পাৰে নিজৰ কৰ্মৰ দক্ষতাত তেওঁলোকে গুৰুত্ব দিব লাগে, কিয়নো এতিয়া পৰাই কৰ্মৰ ক্ষেত্ৰত যদি তেওঁলোকে যদি গুৰুত্ব নিদিয়ে তেতিয়া তেওঁলোকৰ পাচলৈ গৈ বহুতো অসুবিধাৰ সৃষ্টি হব। আৰু আমিতো এতিয়া কৃষক মানুহ কৃষি কৰিয়েই জীৱিকা অৰ্জন কৰি আছো, কিন্তু তেওঁ যিবোৰ এতিয়া উঠি অহা প্ৰজন্ম তেওঁলোকে যাতে কৃষি কৰিব লগীয়া পৰিস্থিতি নেপায় তেনেধৰণৰ সিহঁতে কাম কৰিব লাগে।
মই আ-আপোনাক অকমান এই বিষয়ে ক'বলৈ যোৱা নাই, মই আপোনাক ক'বলৈ গৈছিলো যে আমাৰ ভৱিষ্যত প্ৰজন্মটো যোনখিনি উঠি অহা প্ৰজন্ম, তেওঁলোকৰ আপোনাৰ ধৈৰ্য শক্তিৰ ক্ষেত্ৰত যথেষ্ট ধৈৰ্য শক্তি বৰ্তমান বহু নিম্নগামী হৈছে, লগতে আপুনি মই ক'ব লাগিব আপোনাক এইখিনিতে যে তেওঁলোকৰ মানে যোনটো আপোনাৰ কথা সহনীয়তা, বা কিবা এটা কথা সহজ যিমানটো সহ-সহন কৰিব পৰাাৰ সি তেওঁলোকৰ গুণ থাকিব লাগে সেই গুণটো একেবাৰেই নাই, বহুত সৰু সৰু কথাত তেওঁলোক আপোনাৰ খঙাল হৈ, মাতাল হৈ উঠে। গতিকে এই দিশটোৱে মানে আমাৰ দেশখনক এখন সুস্থ সবল দেশ কৰি গঢ়ি নোতোলে, এখন বেয়া বেয়া পথলৈহে লৈ যাব মানে, এই ক্ষেত্ৰত আপুনি কিবা ভাবে নেকি? কিবা তেওঁলোকৰে কিবা শুদ্ধ নিজৰ ওপৰত ক'ব লগীয়া
হয়, তেওঁলোকে যিমান পাৰে চেষ্টা কৰিব লাগে এই বিষয়ৰ ওপৰত। তেওঁলোকে সুৰাপানটো গোটেই বাবে এৰিব লাগে, সুৰাপানটো আমাৰ মোবাইল ফোন তাৰ সেইবোৰ ব্যৱহাৰ এই সমস্যাৰ দেখা দিছে।
হয়, আপুনি এটা অতি শুদ্ধ কথা কৈছে। তাৰ আমি এটা প্ৰধান কাৰণ যদি চাবলৈ যাওঁ তেন্তে তাৰ প্ৰধান কাৰণটো হ'ল নিচাযুক্ত দ্ৰব্যসমূহ। এই নিচাযুক্ত দ্ৰব্যসমূহে কেৱল মাত্ৰ এজন ব্যক্তি ক্ষেত্ৰতে ক্ষতিসাধন নকৰে, সি সেৱন কৰা ব্যক্তিজনৰ চৌপাশতটো আপোনাৰ ধ্বংস কৰি দিয়ে। তেনেদৰে আমি আকৌ যদি উদাহৰণ হিচাপে চাওঁ আমাৰ চৌপাশৰ যি দুই এজন ব্যক্তিয়ে সুৰাপান কৰে আৰু সুৰাপান কৰি যি এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰে, এই পৰিৱেশটোৱে মানে আমাৰ উঠি অহা যোনখিনি কণ কণ মইনা মাইনী সিহঁতৰ জীৱনতো এটা বিৰল-বিৰল প্ৰভাৱ পেলাব বা বিৰূপ প্ৰভাৱ পেলাব। গতিকে তেওঁলোকেও সেই উঠি অহা প্ৰজন্মটোৰ কথাও চিন্তা কৰিব লাগে নিজৰ লগতে। তেওঁলোকৰ ইমান আপোনাৰ সহনশীলতা সহনশীলতা গুণটো নাইকিয়া হলে সমাজ এখন মানে বহুত বেয়া দিশে গতি কৰিব। আপুনি কিবা ক'ব নেকি এই সন্দৰ্ভত?
হয়, সুৰাপান কৰাটোৱে আচল কাৰণ আৰু যিহেতু সুৰা পান কৰিলে সিহঁতে কোহাল কৰে এতিয়া আপুনি চাব পাৰে। আমাৰ যি কাষৰে এখন গাওঁ, তেওঁলোকৰ যি বাসিন্দা, তেওঁলোকক প্ৰায় উঠি অহা প্ৰজন্ম সকলোৱে সুৰা পানকে কৰে। এতিয়া উদাহৰণ সন্তান আছে। আমাৰ ঘৰতে সুৰা পান সেই আৰু তাৰ ফলতে তেওঁৰ যি ল'ৰা ছোৱালী দুটা আছে সেই দুটাই তাকে শিকিব। তেওঁ আহ, লুকাই চুৰ কৰি নাখায় ল'ৰা ছোৱালীৰ পৰা, তেওঁ-তেওঁলোকৰ সন্মুখতে খায়। তাৰ পৰা ল'ৰা ছোৱালীৰ ওপৰত কি প্ৰভাৱ পৰিছে তেওঁ সেইটো কথা কোনো গুৰুত্ব নিদিয়ে, আওকণ কৰি থাকে। সেইবাবে সেই ল'ৰা ছোৱালীৰ ওপৰতো সেইটো প্ৰভাৱে পৰিব যেন মোৰ অনুমান। এনেধৰণে বহুতো ব্যক্তিয়ে এ সুৰাপান কৰি এ কম পৰিমাণে যিমান পাৰে কম, মই এৰি দিবলৈ কোৱা নাই, যিমান পাৰে কম পৰিমাণে খাই পেলাই ঘৰত শান্তিময় পৰিৱেশে থাকিলে, কাৰো কোনো অসুবিধাও নহয় আৰু আহ, তেওঁ নিজৰ মানে তেনেধৰণে খাই ৰাখিব পাৰিব অকমান অকমানকৈ।
আপুনি এটা ঠিক কথা যদিও কৈছে যদিও এশ শতাংশ এটা গ্ৰহণযোগ্য বিষয়ে আপুনি নাই কোৱা। এতিয়া আপুনি যদি চাবলৈ যায় এখন সুস্থ সবল সমাজ গঢ়ি তুলিব ক'লে হ'লে, আপোনালোকৰ আপোনাৰ যোন খিনি উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম আমি নৱপ্ৰজন্ম সকলক শিক্ষা দিব লাগিব, সেই শিক্ষাটো তেওঁলোকে ক'ৰ পৰা পাব? যোনটো আপোনাৰ পাঠ্যপুথিৰ শিক্ষা সেয়াটো আপোনাৰ শিক্ষা ঘৰ শিক্ষালয়ৰ পৰা পাই যাব বা বিদ্য়ালয়ৰ পৰা। আৰু যোন খিনি আপোনাৰ কিশোৰ অৱস্থাৰ শিক্ষা সেইখিনি তেওঁলোকে ঘৰৰ পৰা পাব। কিন্তু, আমি জানো যে শিশু বিলাকে বা নৱপ্ৰজন্ম উঠি অহা ল'ৰা-ছোৱালী বিলাকে দেখি শিকে। কিবা এটা বস্তু শুনি শিকে। গতিকে তেওঁলোকক আমি এইবিলাক বস্তু টো দেখাৰ পৰা শুনাৰ পৰা যিমান পাৰো আঁতৰত ৰাখিব লাগিব। আপুনি চাওক এতিয়া আৰু এটা কথা মই লগতে সংযোজন কৰি দিওঁ মাত্ৰ দুটা লাইনত। আপুনি চাওক এতিয়া ছিট ছিট। এতিয়া বৰ্তমান চলি আছে আপোনাৰ একবিংশ শতিকা উচু উ উ। এই একবিংশ শতিকাত আপোনাৰ প্ৰায়বোৰ মানুহ এতিয়া শিক্ষিত হ'ল এখন ই বহু অঞ্চলত এতিয়াও শিক্ষিত সমাজ গঢ়ি উঠিলে প্ৰায়বোৰ অঞ্চলত বুলি ক'ব লাগিব। প্ৰায়বোৰ অঞ্চলত শিক্ষিত সমাজ গঢ়ি উঠিলে। কিন্তু কিছু কিছু অঞ্চলত দে এতিয়াও মানে আপোনাৰ এই শিক্ষাৰ অভাৱত ল'ৰা-ছোৱালীবোৰ মানে বেয়া পথে গতি কৰা আমি দেখা পাইছোঁ। তেওঁলোকৰ মনলৈ কিছুমান বেয়া চিন্তাধাৰা আহে বেয়া কাৰ্যকলাপ কৰে। সেইবিলাকৰ পৰা মানে আমি হাত সৰোৱাৰ তেওঁলোকক একো উপায় বিচাৰি পোৱা নাই। আমি হয়তো কিবা এটা ইয়াৰ বাবে কৰিব লাগে পদক্ষেপ হাতত ল'ব লাগে আপুনি কিবা ভাবে নেকি এই বিষয়ে।
হয় ইয়াৰ তাৰ মূল কাৰণটো হৈছে সৰুৰ পৰা মাক-বাপেকে সেইটোৰ ওপৰত গুৰুত্ব নিদিয়া। আৰু মা-বাপেকে যিমান পাৰে সৰুৰ পৰা সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে যে আ আ আ যে ল'ৰা-ছোৱালীয়ে বেয়া কথা কৈছে ক'ব বেয়া ভাগ খাৰাপ ব্যৱহাৰ নকৰক আৰু বেয়া বস্তু আ খাবলৈ নলওক সেইটো বৰ বেছিকে গুৰুত্ব দিব লাগে আৰু সৰু আ আ আ যিবোৰ স্কুলীয়া চামত পাইগৈ সেইবোৰৰ বিশেষ আ আ এ এ এইবিলাকত আ আকৰ্ষণ হয় বিশেষ ধৰি ল কৰবোৰৰ জোখত কিয়নো যি খং সেই খঙে এই আহ কামটো কৰিবলৈ বাধ্য কৰাই আৰু তাৰ ফলতে এইটো গতিশীল হৈ থাকে এহ্ আহ।
হয় সি সি সি সি। হয় হয়, আপুনি এটা শুদ্ধ সত্য কথা কৈছে এই শিশুবিলাকেও মানে যিহেতু দেখি আৰু শিকি শিকে। গতিকে আমি তেখেতলোককে শিশুবিলাকক তো আপোনাৰ সেই ঘৰৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰোঁ। সেয়েহে যিসকলক মানে আমি আঁতৰাই পঠিয়াব লাগে ধৰক যেনে উদণ্ড যুৱক। এনেই আমাৰ নিচেই নিকটৱৰ্তী গাওঁখনত থকা সেই উদণ্ড যুৱক কেইজনক যদি আমি গাওঁ গাওঁৰ পৰা আঁতৰাই পঠিয়াব পাৰোঁ। যিহেতু তেওঁলোকক আপোনাৰ শুদ্ধ কৰাৰ কোনো পথেই এতিয়া নাই বৰ্তমান সময়ত তেওঁলোক। এনে এটা চৰম পৰ্যায় পাইছেগৈ যে তেওঁলোকক ঘূৰাই অনাৰো সম্ভৱ নহয়। গতিকে মই ভাবোঁ তেওঁলোককে আমি ই ই ইমান দূৰ পাৰোঁ দূৰলৈ ঠেলি পঠাব লাগে সেয়ে তেতিয়াহে এখন সুস্থ মই ভাবোঁ গাওঁ গঢ় লৈ উঠিব আৰু আমাৰ তলৰ প্ৰজন্মটো আপোনাৰ জিলিকি উঠিব বা ভৱিষ্যতটো উজ্জ্বল হ'ব।
হয়, এতিয়া তেনেধৰণে আপুনি চাব পাৰে আমাৰ নামঘৰত বা আহ আহ এহ্ আ মঞ্চত কিবা এটা অনুষ্ঠান পাতিলে অহ আ আ আ। কোনোবা মিটিং এখন বা কোনোবা ৰায় এখন পাতিলো। কিমান মানুহে মদ খাই তাত অভদ্ৰামি কৰে মিটিংখন পাতিলেও তাত মদ খাই আহিব ডাঙৰ ডাঙৰ ব্যক তিয়ে তাৰ ফলত যি তাত সৰু সৰু বা আহ আহ ক ক ক যি উঠি অহা প্ৰজন্ম আছে তেওঁলোকত আৰু এইখন মিটিঙতে উপস্থিততো থাকে। তেওঁলোকে মদ খাই যেতিয়া অভ্যদামি কৰে তেতিয়া বহুত বেয়া আহ প্ৰভাৱ পৰে বুলি মই ভাবোঁ। আৰু আপুনি চাব পাৰে আমাৰ মঞ্চত যেতিয়া ৰাস পাতে তেতিয়া প্ৰায়বোৰ মানুহে মদ খাই সেইটো এনেধৰণৰ অনুষ্ঠানত কৰা বা তেনেধৰণৰ বা তেনেধৰণৰ নিচামুক্ত বস্তু নিচা থকা বস্তু সেৱন কৰি আহিব নালাগে কিয়নো এনে ধৰণৰ এটা ভক্তিমূলক অনুষ্ঠানত এই সুৰাপান কৰি অহাটো বৰ এটা ভাল কথা বুলি মই নাভাবোঁ।
হয়, এতিয়া আপুনি চাওঁক আমাৰ যেতিয়া এখন এটা অনু অনুষ্ঠান গঢ় লৈ উঠিব খোজে বা এটা অনুষ্ঠান আপোনাৰ উদযাপন কৰা হয়। তেতিয়া আমি দেখা পাওঁ একে কেইজন যুৱকে আপোনাৰ সেই ক্ষেত্ৰতো ব্যাঘাত জন্মাইহি আমি যদি এটা পৱিত্ৰ কাম কৰিবলৈ লওঁ, সেই ক্ষেত্ৰতো একে কেইজন মানুহে আহি আপো আপোনাৰ আমনি দিয়েই আমাৰ এতিয়া অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰতো আমি এটা ব্যৱসায় বা এটা এটা খন্তেকীয়া হ'লেও পদ্ধতি অৱলম্বন কৰিছোঁ বা কিবা এটা কৰিছোঁ যিটো আপোনাৰ সম পূৰ্ণৰূপে নিৰ্ভৰযোগ্য বা এক আপোনাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ ওচৰত আমি এটা ধন উপাৰ্জনৰ পথ বাছি লৈছোঁ।